হেল্ল,
শুনিছা? অ, শুনিছোঁ। কি কৰি আছা? অ, শুনি আছোঁ মোৰ মাত
মই এনেই আছিলোঁ। অ, শুনিছোঁ, শুনিছোঁ।
অ,
মই এনেই আছিলোঁ। অ,
অ, ভাত খোৱা হ'ল?
উম হ'ল, হ'ল। তোমালোকৰ হ'ল?
উম, আমাৰো হ'ল। আমি, আজি জল্দিয়ে খালোঁ, পাঁচটামান বজাতে খালোয়ে।
অ, ইমান সোনকালে, কিয় বা?
উম, ৰাতিপুৱা মানে ভাতে খাই গৈছিলোঁ, কলেজলৈ যাওঁতে। পিছে চাৰে বাৰটামান বজাতে আহি পালোঁ। আকৌ ভোক লাগিলে ভাত খাই দিলোঁ। পিছে আগত জল্দিয়ে খাই দিলোঁ। তিনিবাৰ ভাত খাইছো আজি, কম কমকে খাইছিলো মানে।
অ, অ, এতিয়া ভোক লগা নাই?
এতিয়া ভোক লগা নাই আৰু। আৰু অলপ দেৰি সাৰে থাকিলে চাগে বাৰটা, এটামান বজাত ভোকে লাগিব নেকি?
উম, বহুত সময় হ'লতো খোৱা, তুমি যদি পাঁচটা বজাতে খালা।
নহয়, আঠটা।
অ, আঠটাত, মই শুনিলো পাঁচটাত।
আহ, নহ
অ, অ, ঠিকে আছে। কেতিয়াবা এই বিয়াজ অ, অ, লাগে লাগে।
উম, কোৱাচোন বিয়া
এই কেতিয়াবা এই, উম, বিয়া-চিয়া খাব গ'লে গধূলি যোৱা যায় যে, তেতিয়াও সোনকালে খোৱা হয়। পিছত খাবলৈ মন নাযায়, আকৌ ৰাতি বাৰটালৈ ভোকে লাগে।
অ, দে হয় এনেকুৱা, ভোক লাগে। ৰাতি দেৰিলৈকে থাকিলে মানে।
সাৰ পাই থাকিলে লাগে ভোক, কিন্তু খাবলৈও মন নাযায় কিবা ভোক লাগিলেও।
মন নাযায়, উঠি পেলাই খাব মন নাযায়। কিছুমানে খাই আকৌ উঠি পেলাই।
উম, মই মানে ৰাতি বেছি দেৰি হ'লে, মোৰ একো খাব মন নাযায় কিবা।
অ, মই কেতিয়াবা ৰাতি, দেৰিলৈকে থাকিলে সেইটো হয় বাৰু।
উম,
কিন্তু, গধূলি টাইমতে কেতিয়াবা খাই দিলে মানে সাৰে যদি থাকোঁ ৰাতি খোৱা ভিডিঅ'বোৰ যদি আহি থাকে নহয়, তেতিয়া কিন্তু ভোক লাগে, খাওঁ খাওঁ লাগে।
অ, অ, মই যে মোৰ যে বেয়া অভ্যাস, বেয়া অভ্যাস নে, কি বুলি ক'ম জানো এইটো, ৰাতি সোৱাত টাইমত, অ, চোৱা টাইমত ফোন চোৱাটো এনেও বেয়া অভ্যাসে বাৰু, ফোনটো থৈয়ে শুব লাগে। মই আকৌ কি চাই থাকো জানা, এই ৰেচিপি বিলাক চাই থাকো ইউ টিউবত। ভাল লাগে মোৰ চাই, তাৰ পিছত মোৰ পেটটো বাজি থাকে।
এ, নিজেও খাওঁ খাওঁ লাগে ন, এনেকে খোৱা বস্তু বোৰ দেখিলে মানে। মোৰো হয় এনেকুৱা, মোৰ যু দিনত চালেও কিবা যদি টেঙা চেঙা দেখো নহয়, লগে লগে খাব মন যায়।
অঁ, হয় তেনেকুৱা মোৰো। আৰু কিন্তু চাইয়ো ভাল লাগে ন।
উম, চাই ভাল লাগে। তুমি বনোৱা নে চাই পেলাই?
মই কেতিয়াবা বনাওঁ দেই, মানে কিবা কিবি ৰেচিপি এনেকে চাওঁ ভাল লাগিলে তেতিয়া বনাই চাওঁ। এই কিন্তু মোৰ বহুত কমেইও আৰু তেনেকে মোৰ সদায় বনোৱা নহয়, তুমি?
কিছুমান কেতিয়াবা বনাই চাওঁ ইজি যদি সহজ হয়, কিন্তু বেছি কঠিন হলে মানে ইমান বস্তু যিবোৰ ঘৰত যদি সাধাৰণতে পোৱা যায় তেনেকুৱা বস্তুবোৰ থাকিলে মানে বনাও, কিন্তু ইমান কিনি মেলি আৰু প্ৰতিটো বস্তু মিলাই মেলি বনাই নাথাকো।
অঁ আৰু চব বস্তু পোৱাও নাযায় ন।
অঁ আমাৰ ইয়াত আকৌ অলপ বেছিয়ে মচলা চচলা দি ভিডিঅ'বোৰত দেখাই ঘৰত সেইবোৰ বস্তু নাথাকেই।
উম, আ নাই বেছি মছলা আমি খাবও নোৱাৰো নহয় আমি স
অঁ বেয়া লাগে, বহুত দিনৰ মূৰত এদিন খাই বেয়া নালাগে, বেলেগৰ ঘৰত খালে মানে ভালে লাগে।
উম।
সদায় খাব নোৱাৰি।
উম তাকে, এই বিয়া চিয় বিলাকতো বৰ মছলা দিয়ে মাংসত।
অঁ, মচলা দিয়ে।
অঁ, আৰু এই বাহিৰৰ জেগাবিলাক যে এই দেলহি চাইডে
অঁ, বহুত মছলা দিয়ে ন।
অঁ, বহুত মছলা দিয়ে বহুত জ্বলা খাব পাৰে।
জ্বলা ময়ো ঘৰত খাওঁ যদিও ইমানো মছলাৰ জ্বলাটো ভাল নালাগে।
অঁ, সেইটো হয় মচলা জলাটো মইও ভাল নাপাওঁ, এনেই মানে কেঁচা জল কীয়া বা এনেকে কেতিয়াবা ভাজি দিয়ে সেইটো ভালে লাগে।
অঁ, গোটেই কেইখন চব্জিতে যদি জ্বলা দিয়ে তেতিয়া ভাল নালাগে ন। চবতে যদি দি দিয়ে, তেন্তে মই বেয়া পাওঁ কিছুমানে আৰু দাইলতো দিয়ে নহয়।
অঁ, মই যে দাইলত দিলে বৰ বেয়া পাওঁ।
ময়ো বেয়া পাওঁ দাইলত দিলে।
দাইলটো মানে তেনেকেই ভাল লাগে, জ্বলা হ'লে একদম ভাল নালাগে।
অঁ, ধুনীয়াকে সহজকে মানে বইল কে বনাই দিলে ভাল লাগে।
অঁ মানে কিছুমানে শুকান জলকীয়া দিও তেল মাৰে মই সেইটো আৰু বেয়া পাওঁ।
অঁ।
উম। আচলতে আমি ঘৰুৰ পৰা অঁ অশ অ
ভাল লগা নিচিনা হ'ল আৰু।
অঁ, মানে আমি সৰুৰ পৰাই তেনেকে খোৱা যে, সৰু পৰাই যদি দাইলত তেনেকে উম জলকীয়া দি তেল মৰা খোৱা হয় তেতিয়া বেলেগ কথা আছিলে।
অঁ, অভ্যাস নিচিনা হৈ গল যে, মানে এনেকে ভাল লাগে আৰু।
অঁ, তাকে
কেতিয়াবা বহুত দিনৰ মূৰত বিয়া খাই ভাল লাগে। কিন্তু বিয়াৰ খাদ্যবোৰতকে বেছি মই ঘৰত খাই বেছি ভাল পাওঁ, কিন্তু মানুহৰ আগত অশান্তি হে লাগে খাবলে।
অঁ লাজো লাগে ন কেতিয়াবা।
অ', কিবা লাগে, আজিকালি চব বফে চিষ্টেম বিয়াবোৰ
অ', অ', আৰু অ' মানে উঠি লবলৈও মানে টান লাগে আকৌ এবাৰ মানে দৰকাৰ হলেও
অ'।
আৰু ইমান কম কমকে দিয়ে কিছুমানে
বহুত কম কে দিয়ে, কিয় নেজানো ভাত যে আৰু অকমান দিয়ে, অ', সঁচাকে বহুত কম কম কে দিয়ে, তাহাঁতি
আৰু এই, প-পনিৰ বিচাৰিলে তেতিয়া এখন বিয়াত হা
টোপিছে দিয়ে।
অ', দুপিচ শুনা আকৌ, মই এখন বিয়ালে গৈছিলো। তাত অ', পনিৰ দিছে আৰু দেই মানে প-পনিৰ দিয়া নাছিলে মোক। ক'লো পনীৰ দিয়ক আকৌ, বুলি ক'লো।
অ'
পিছত, তেওঁ কৈছে হা তুমি মাছ-মাংস একো নোখোৱা নেকি, মই মনতে ভাবছো যা মাছ-মাংস নেখালেহে পনীৰ দিব মানে। মই বোলো, মই কৈছো মাংস লৈছো। কিন্তু পনীৰো খাব মন গৈছে যে। কৈছে অ', হ'ব দিয়া বুলি কৈ পেলাই, তেতিয়া দুপিচ দিছে আৰু মানে দিব মন নাই আৰু
অ', আচলতে ঘৰৰ পৰাও কৈ দিয়ে যে, ঘৰৰ পৰিয়ালৰ মানুহে কৈ দিয়ে, অলপ বচাই বচাই ৰাখিবলৈ তাহাতি সে সেইকাৰণে আৰু অলপ বেছি কৰে।
অ'। কিন্তু সেইটো আচলতে কৰিব নালাগে, যিহেতু বিয়াত মানুহে খাবলৈহে যোৱা নিচিনা ন।
অ', আমাৰ আমি সচাকে খাবৰ কাৰণে যাওঁ আকৌ।
সঁচাকে, খাবলৈ যোৱা নিচিনা, খোৱাটোৱে মেইন থাকে।
অ', কিন্তু ভালো লাগে, বহুত দিনৰ মূৰত বিয়া। বুলি ক'লে হেঁপাহটো থাকে কিন্তু এনেকুৱা কৰিলে ভাল নালাগে।
অ' আৰু এই, আজিকালি বিয়াবিলাকত কিছুমানত, ম ফুচকা আৰু আইচক্ৰীমো দিয়ে নহয়।
অ', আজিকালি দিয়ে, ভাল লাগে কিন্তু।
অ', তেতিয়া খাওঁগে, ফুচকাাতো খোৱা হয়, মোৰ ভাল লাগে খাই।
মই ফুচকাটো, আইচক্ৰীমহে বাৰে প্ৰতি লৈ লৈ খাই আছোঁ। কাইমান লৈ খোৱা নাই।
অ', মই ফুচকাহে খাওঁগে আইচক্ৰীমতকে, আইচক্ৰীমতটো লাষ্টত খোৱা হয় আৰু ভাত খাই উঠি।
অ', ভাল লাগে ন, সেনেকে দিলে মানে অ'। আজিকালিতো, ফাষ্ট ফুডো এনেকে বনাই দিয়েচোন বিয়াবোৰত।
অ', দিয়ে চাগে, মই আমাৰ এইফালে ফুচকা আৰু আইচক্ৰীমে দিয়াক কে পাইছো মই বিয়াত।
মই ভিডিঅ'ত চাইছো, মই খোৱা নাই মানে তেনেকুৱা।
উম।
কেটাৰিং পাৰ্টিবোৰ মানে, যদি লিড দিয়ে চাগে সিহেতি ধেই আইটেম বনাই অ', আজিকালি।
অ। আৰু বহুত হৈ গ'লে, মানে কি খাওঁ নাখাওঁ নিচিনাও হৈ যোৱা যায়।
অ। আজিকালি বাৰ্থ ডে বোৰতো তেনেকৈ বফে ছিষ্টেমেই দিয়ে। খানা ভালেই দিয়ে কিন্তু কম কমকৈ দিয়ে। মোৰ মনে নভৰে, আৰু খাওঁ আৰু খাওঁ লাগে।
খুজিবলৈও ভাল নালাগে ন তাৰ পিছত?
অঁ। সেইকাৰণে আজিকালি বিয়া চিয়ালৈ গ'লে মানে ঘৰতে ভাত খাই যাওঁ। তাত এনেই অলপ খাওঁ।
অ। আমাৰ আকৌ বনোৱাই নহয় ঘৰত, মানে আমি চবেই সেই বিয়াতে খামগে বুলি যাওঁ আৰু।
অঁ।
আকৌ কি বনাই থাকিব দুবাৰ দুবাৰ, সেইটো কাৰণে তাতে যি পাওঁ তাকে খাই অহা হয় আৰু, কেতিয়াবাটো পেট বেয়াও হয় আহি পেলাই বেছি জ্বলা মছলা থাকিলে।
অঁ।
উম।
কেতিয়াবা হয় পেট বেয়া হৈ যায় বিয়া খালে, চব বিয়াতে নহয় কিছুমানত কিবা এটা দিয়ে নেকি? বহুতৰ পেট বেয়াও হয়। মোৰ তেনেকুৱা দুখন বিয়াত হৈছে।
অ পেট বেয়া হৈছিলে?
উম ভয় লাগে সেইকাৰণে চব ধৰণৰ চবজিবোৰ খাবলে। কিহত বা মিলাই সিহতি? কিবা এটা দিয়ে।
আমাৰ পেটে চাগে হজম কৰিব নোৱাৰে সেইটো।
হয় চাগে। এতিয়া আকৌ বহুত দিন হ'ল বিয়া খোৱাই নাই। আকৌ নৱেম্বৰ, ডিচেম্বৰ মাহত বিয়াবোৰ ওলাব আৰু।
অহ তেনেকুৱাতে ওলাই। আৰু ঠাণ্ডা দিনত বিয়া খাই ভালে লাগে বাৰু দেই, গৰমতহে ওলাই যাব মন নাযায় বিয়া খাবলৈ।
মই যে জানানে কমেও চাগে এবছৰ মানে হ'ল মই ঘৰৰ পৰিয়ালৰ বিয়াও একো খাবলে যোৱা নাই?
আৰু মোৰ ঢেৰ আপত্তি, কেতিয়াবা কাপোৰ নাথাকে, কেতিয়াবা সময় নাথাকে, মই নাযাওঁ বুলিয়ে নাযাওঁ।
অ, কিন্তু পৰিয়ালৰ বিয়াবিলাক ভাল লাগে এনে বেলেগ বিয়াতকে।
অ, মানে ভাল লাগে কিন্তু দূৰ হৈ যায় যে, আকৌ যাবলে মন নাযায় আৰু।
অ সেইটোও হয়, পৰিয়ালৰ মানুহ দূৰত থাকিলে বহুত দূৰ হৈ গলেও মন নাযায়। আৰু গৈ পোৱালে আৰু নিজৰ অৱস্থাই নাইকিয়া হৈ যাবগে আৰু হাজি কাচি যোৱা। আকৌ তাত গৈ পিন্ধিবলৈও মানে ইমান মানুহ থাকে তেনেকে
বিয়া বোৰত যে, এনেকে মানে ঘৰৰ হ'লেও অলপ যদি দূৰ হয় নহয়, আগদিনাখনে যদি যোৱা নহয় তেন্তে বিয়া দিনাখন গৈ পেলাই ভাল নালাগে ইমানো। আগদিনাখনৰ পৰাই চবৰ লগত যদি মিলি যোৱা হয়, তেতিয়া হ'লে অলপ ভালেই লাগে, পিছদিনাখন ফূৰ্তি কৰা হয়। কিন্তু গৈ পেলাই আৰু একো তেনেকে ফূৰ্তি কৰা নহয়েচোন।
খাই বৈ গুচি অহা নিচিনাই হয়।
অঁ।
উম।
লগ নাথাকিলে যে আৰু ভালো নালাগে।
অ' সেইটো হয় কিন্তু লগ নাথাকিলে মোৰো যাবলৈ মন নাযায়। আৰু এতিয়া মানে এ, মোৰ পঢ়াও কমপ্লিট হ'ল ন' এইবিলাক চাকৰি কাৰণে পঢ়ি আছোঁ, পোৱাতো নাই, আজিকালি চাকৰি পোৱাও টান হয়। আৰু ওলাই গ'লে মানুহ অ' মই বৰ টান পাওঁ, মই যে সেইটো কাৰণ একেবাৰে যাবলৈ মন নাযায়, মাই যে
একো নাই, মোৰো হেই দুদিন আহি আছে। মোক এতিয়াই সুধে তুমি ইয়াৰ পিছত কি পঢ়িবা। কিয় লাগেনো মই কি পঢ়িম বুলি, নিচিনা কৈ দিওঁ নিচিনা নালাগে।
সেইটো আচলতে সোধে বাৰু মানুহে মানে সেইটো সেই বুলি নহয় আৰু এনে মাইণ্ডত আহে কাৰণে সোধে আৰু। কি সুধিম ভাবি পেলাই কিন্তু নিজৰ টান লাগে হেইটো সেইটো বুজি পাইছোঁ, মইও সেইটো পাইছোঁ বাৰু। মোক যে এতিয়া সুধিলে মই হাঁহি পেলাই কওঁ একো কৰা নাই, ঘৰতে আছোঁ, বহিছোঁ। খাইছোঁ, শুইছোঁ। তেনেকে কৈ থৈ দিওঁ, কি ক'ম আৰু মানে সেইটো কাৰণে মোৰ ওলাই যাবলৈ মন নাযায়, মোৰ যে আনকি ওচৰৰ
তিলে মোৰো।
মোৰ যে আনকি ওচৰ চুবুৰীয়া বিয়া খাবলৈও যাব মন নোযোৱা হৈ থাকিলে আজিকালি।
অ' মানুহবোৰ কিয় বা সুধে লগ, বেলেগোতো সুধিব পাৰে। জানি জোনিও সোধে কিছুমানে।
অ' সেইটয়ে। মোক যে এবাৰ অ' মোক নহয় মোৰ মাক কি কৈছে জানা ওচ মানুহ এজনীয়ে, এ, তাই যে এনে ঘৰত এ, এনেকে থাকাতকে তাই ওচৰৰ স্কুল এখনতো সোমাই থাকিব পাৰেচোন। এ, মোৰ ইচ্ছা ন' মই সোমাও কি কৰোঁ, তাইনো কি হৈছে ইমান, মইতো তাইক অশান্তি কৰি থাকা নাই তাইৰ ঘৰত গৈ।
খং উঠে এনেকে সঁচাকে।
উ, তাকে মায়ে কৈছে, মায়ে আকৌ ওলটাকে মোক কৈছে তইতো পাৰ নহয় বোলে। মই কৈছোঁ মই পাৰা হয় মই সোমায়ে থাকিলোঁ হয়, মোৰ ইচ্ছা নাই কাৰণেহে মই আছোঁ এনেকে, পঢ়ি থাকোচোন চাক কৰিটো পোৱা ইমান সহজ নহয় নহয়, মই যদি তাত ঠিক আছে স্কুলত সোমালোৱেই যেনিবা মই এইফালে সময় দিব নোৱাৰিম নহয় পঢ়াত।
টো হয়, ঠিক আছে। তে ন' তেন্তে অলপ আকৌ মই তোমাক পিছত ফোন কৰি আছোঁ হা।
অ', অ' ঠিক
অ', ঠিক আছে।